অ এনেই আছিলো। তুমি?
মই এনে আছো বাহিৰত চাইচা বৰষুণ দি আছে
অ, ভাল এনেকে ৰাতি বৰষুণ যে ভাল এ দিনত ইমান প্ৰব্লেম হয়।
না মই বৰষুণ ভাল পাওঁ কিন্তু বেয়াও পাওঁ। আমাৰ দোকান আছে, দোকানৰ মানে প্ৰব্লেম হয় অলপ।
অ অ।
কিন্তু ভাল লাগে যিমান দিন হলোঁ মই গৰমৰ দিন বেয়া অ তুমি ঠাণ্ডাৰ দিন ভাল‌পোৱা নে গৰমৰ দিন?
ঠাণ্ডা দিন।
সৰুতে যে গৰমৰ বন্ধ দিলে কি গাঁৱত যোৱা আছিলো ন? ইচ্ সেইবোৰ দিন আৰু ঘূৰি নাহে এইবোৰ আৰু ক'ত এতিয়া আমাৰ ইণ্টাৰশ্বিপ ষ্টাৰ্ট হৈছে কলেজ খুলিব হ'ল ক'ত আৰু ন সৰু দিন বোৰ আৰু কেতিয়াও ঘূৰি নাহে কি দিন আছিল, মনত পৰে তোমাৰ সৰু কালৰ কথা?
অ ইমান মানে মই সৰুতে বেছি খেলিবই নাপালো জানা ঘৰতে থাকিলো।
ময়ো নাপালো দেই মোৰ মানে সৰুতে মায়ে কাম কৰিছিল না। বেলেগৰ ঘৰত লাজৰ কথা নহয় ফাচ ফাচ আহো তে আহোতে তাৰ পিছত, এনেকে এ, তেতিয়া দুবছৰ মাই কোৱা মতে আৰু আৰু মো মো মোৰো অলপ অলপ মন আছ ছে এক বছৰ মান দেৰ বছৰ মান আছিলোঁ। আমি ইমান সৰুতে আমি নিজৰ মেচোৱৰ হৈ গৈছো নিজৰ কাম নিজে কৰিছো জানানা আজিকালি ল'ৰা ছোৱালী, একো নোৱাৰে। মোৰ ভাইটিহঁত আছে কিছুমান আঠ বছৰ দহ বছৰ কে হ'ল এতিয়াও মাৰ পিছ নেৰে আৰু আমি সৰুতে মোক মায়ে এনেকে এৰি থৈ গৈছে আমি বাউণ্ডেৰীত অকলে ঘৰত কাকো সোমাব দিয়া নাই নিজে ভাত খাইছো নিজে কৰিছো মাজে মাজে চাব আহিছে বাবাই। মানে দেউতা। কি কৰো নাই চব চাব আহিছে।
কি কি দিন পাৰ হৈছে ন আমাৰ লগত
হু হু বাউণ্ডেৰী মানুহো ভাল আছিল এতিয়া কিছুমান মানুহক বিলিভ কৰিবও নোৱাৰি। আগতেতো বিন্দাছ আছিলে আমাৰ বাউণ্ডেৰী যি টি আছিলে জেঠিয়ে চাইছে খেলিছিলো বহুত, ফ্ৰেন আছিলে এই তুমি যিখন স্কুলত পঢ়িছিলা। তাতে মোৰ আগৰ লগবোৰ আছে
মই আকৌ সৰুতে ফ্ৰেণ্ড নাপালো মানে আমি যত থাকো এনেকে মানে ফেমিলি নাথাকে ইয়াতে আমিয়ে এক ঘৰ
তোমাৰ যিটো হৈছে এতিয়া মোৰ সেইটো হৈছে।
অ সেনেকেই ঘৰতে থাকো ঘৰতে মা থত থাকিছিল এ এনেকেই আৰু গ'ল তা আছিল অ মানে বহুত ভাল পাও ৰান্ধি কিনে মোৰ আমনি নালাগে।
ভাল পাওঁ। মোৰ মাৰ হাতৰ খাই বহুত ভাল পাওঁ কিন্তু মই বনোৱা চনোৱাত নোৱাৰোঁ
আমাৰ দুটা লাগিব। বহুত দেৰি হয়
প্ৰব্লেম হয় ন চান্দমাৰীৰ ফালেতো বহুত উম আমাৰ ফালে নহয় বাৰু এইখিনি যাব
তাকেতো
কি কৰিবা এতিয়া?
এ দেউতাক দৰৱ দিও খাই।
অ আংকলৰ বেমাৰ হৈছিল ন?
উম ইমান জোৰে বৰষুণ আহিছে দেখিছানে?
বই চায়ে আছো ম মই আজি ভাত বনাইছো কিন্তু মই ভাত নবনোৱা নহয় বনাইছো।
কি বনালা? হেল্ল'!
কচুৰ চব্জি।
মই ইমান ভাল পাওঁ কচু হু।
এ লোভ নলগাবা।
আছা আছি ফোনটো কৰছো।
এইয়াঠাৰি কছো। ৰঙালাও আছে মানে গোটা আৰু গোটা আৰু মানে গোটা কচু আৰু থাৰি কচু মিক্স
মই সেই কৰিছো, মাহৰ দালি খাই ইমান ভাল পাওঁ
মই নহয় এই তোক আমাৰ ভাষাত পিছলা দালি বুলি কও, মই মানো পিছল - পিছল নহলয়।
অ।
অহ মই পিছলা দালি বুলি কও নাখাওৱে মই এইটো।
মই ইমান ভাল পাওঁ, মোৰ মানে এয়া একলিট মানে এই ট্ৰেডিচনেল বস্তুবিলাক খাই বৰ ভাল পাওঁ।
আমাৰ আমাৰ ৰাজবংশীৰ মানুহে এইবোৰ চেকা টেঙা বেছি খায়।
অ।
তাৰপিছত শুকান মাছ শিডল, মছলা- চচলা ইমান খাই মই বহুত ভাল পাওঁ মছলা খাই সেইকাৰণে মানে মই বাহিৰৰ বস টো মোৰ ইমান এটা হজম নহয়।
মইয়ো মানে আঞ্জাত মছলা নহ'লে ভাল নালাগে মোৰ, চিলৰি বইল খাই মই নোৱাৰো খাব।
জ্বলা খাওঁ ইমানো না খা মোৰ লগৰ এজনী আছে ইমান জ্বলা খাই ভোট জলকীয়া দি পিনে বাপৰে বাপ! কি খাই তাই, আমি যেতিয়া লগত ফুচকা খাওঁ না, এ আংকুল অলপ বেছি যে ভুটজলক দিয়ক না?
হা হা, সেইদিনাখন খাই যে কান্দি দিছে জলকীয়া খাই।
ক'ত?
এই আ ইণ্টাৰ্ণশ্বিপত।
তোমাৰো লগৰজনী নেকি? বা দুইজনী দুই দুইটাই লগৰ।
সঁচা।
থাকে এনেকুৱা মিক্স - মিক্স।
আমাৰ দাদাও কামত গৈছে, ইমান বা দেৰি হয় আহোতে বুজি - বুজি আহিব লাগিব।
বৰষুণত কামত নোৱাৰি ৰাতি, অ কামত নয় এই সিদিনাখন ভাইটিটো এনেকে গৈ পিনে তাৰ অলপ হেৰি হ'ল নহয় প্ৰব্লেম হ'ল।
ইমান দুটা দাদা ন, এটা সেই ট্ৰেনছত কৰে সি
অ গম পাইছো, গম পাইছো দিয়া কোনটো দাদাৰ কথা কৈছা। মাজোটো ন? এই ৰাতিখন কিহৰ কামত গ'ল নো মাজু দাদা?
এই মানে ছেট আপ বনাই ন ইভেণ্টৰ।
অ মানে আজি ৰাতি চেতাপ বনাই থৈ দিব।
অ চেট - চেটআপৰ কাম দিনে ৰাতিয়ে হয় আৰু এটা দাদাই কৰে তোমাৰ ৰিলায়েঞ্চ ফ্ৰেন যে শ্বপিং মলটো
অ।
তাতে তাই চাৰে দশটা দচটাত শেষ হৈ যায় ডিউটি।
আঁচ্ছা, ভাত কি হেৰায়া কলা নেকি অলপ আগত?
হা?
ভাত মাহৰ ডালি।
মাহৰ দালি কালিহে বনাম এতিয়া কণী বনালো আৰু মাছৰ তিটা বনালো।
মাছৰ তিতা ওৱাও, এ মানে পেটু
অ',
সেইটোত বেঙনা দি খাই কি ভাল লাগে।
সঁচা মইয়ো ভাল পাও।
অ, তোমাৰ আৰু মোৰ মিলে মোৰ-তোমাৰ আৰু মোৰ চব মিলে কপালখনো মিলে।
অ', অ',
সব মিলা একেই আমি।
সেইটোয়েতো। কি কৰিবা এতিয়া?
ভাত খাও।
অ, সেইটোৱেতো।
এদিন গৰমৰ বন্ধটো সেকে আৰু ওলাও বলা ফুৰিব।
ক'ত যাবা?
মন্দিৰত যাও গুৱাহাটীত যে ফেমছ।
মোৰ যে কামাখ্যা মন্দিৰ যাব বৰ ইচ্ছা জানানে? মই এবাৰ গলো গৈ পিনে শান্তি আৰু অ, কিয় শান্তি নালাগিল।
ভালকে দৰ্শন লব নোৱাৰিলো।
অ, মই মানে মোৰ দুজনী ফ্ৰেণ্ডৰ লগত গৈছিলো হা।
কোনে?
পুৰা আ মানে মেইন টো যোনতটো সেইটো দৰ্শন কৰিছে ইমান ভাল লাগিছে।
তুমি?
উম,
মেইন মন্দিৰ সোমাইছা?
অ',
গৰ্ভগৃহ।
অ',
সচা
অ, মানে তাইৰ যোনটো পেহী মানে তাইৰ পেহীয়েক কামাখ্যা মন্দিৰত থাকে আৰু ল'ৰাটো কামাখ্যা মন্দিৰৰ মেম্বাৰ হয়। ত সেনেকে আমাক সোমাই দিছে।
মোকো ক'বা নাইবাৰ যাম লগালে পইচা দিম।
অ, তাইক কব লাগিব মানে তাৰে পানী চোৱাই দিছে পণ্ডিতে ভাল লাগিছে।
ভিতৰৰ বা কি কোৱা?
চাই ইমান ভাল লাগিছিল জানা আৰু এইবাৰো গলে নাপামেই সেইটো কিন্তু এনেই দৰ্শন এতটা কৰিব ইচ্ছা আছে। বহুত হৈছে সেইটোতো চবে নাপায় অ, ভি আই পি বিলাকে পায়।
কিন্তু সেইবাৰ
সেইবাবে মানে মই ক'লো যে তাইৰ পেহীয়েকটো যে মন্দিৰৰ মেম্বাৰ হয়। তাই গ'লেহে এতিয়া ন তাইতো মোৰো ইমান মানে মোৰ ফ্ৰেণ্ড হয় মোৰ ফ্ৰেণ্ড তিচাৰ ভা ভাল ফ্ৰেণ্ড হয়।
অ',
অ, তেনেকে গৈছিলো মানে।
উম,
শুনা না মই সেইদিনাখন বুট কাৰ্ড এটা ললো হা। বুট কাৰ্ড এটা লৈছো। জিন আৰু দুটা টপ লৈছো পিন্ধাই হোৱা নাই জানানে। হয় সেইটো মানে
কিয় পিন্ধা নাই?
হা মানে ক'ত যাম কোৱা? অ,
মই এটা পেনট ললো লোৱাৰ পিছত চিলাই কৰিব ধুছো একদিন মানে ভাল চিলাই কৰি দিয়া নাই অলপ ঢিলা ঢিলা পেন খুলি যায়।
অ হ
তাৰপিছত এনেকেই ইনে কেন্দাৰ চিমত গ'লো এনেকে যোৱাৰ পিছত লগৰ কেইজনী অলপ লাজ দিলে। লাজ পালো তাৰপিছত আ- কলজনক আৰু দিলো চিলাই কৰিব, আংকলজনে এতিয়ালৈকে মোক দিয়াই নাই।
মোৰ দিভাত এলাৰ্জ আ জানো খাল হাচি আহি থাকে।
চানিছৰ প্ৰব্লেম
বহুত বেয়াকে
উম বেয়া কথা দেই।
তাতে মাইগ্ৰেন আছে মা মাথাৰ বিষটো উঠিলে মই মৰি যোৱা যেন পাওঁ জানা। বহুত বেয়া মোৰ আৰু সেই শিল্পীৰ আছে। তাইটো অলপ কমেই হয় কেতিয়াবা মোৰ ইমান মানে চিৰিয়াৰ একদম ইমান বেয়াকে উঠে।
এইবোৰ মাইগ্ৰেন কয় নেকি মই ভাবো ভাগৰ লগা কাৰণে কয় নেকি?
নহয় মানে মোৰ চি বি আৰ মাইগ্ৰেট মানে ইমান বেয়াকে হয় মোৰ মানে বিছনা পৰা উ-
মোৰ মাৰ আছে লাইট দেখিব নোৱাৰে।
অ লাইটত মানে মইত লাইটত মই নোৱাৰোৱে আধা ৰাতি লাইট যদি জ্বলাই দি পা চকুত, ম'বাইল, অ বাইটনেচ কমাই থৈ দিওঁ।
উম মাৰো।
মায় ক'ত দেখাইছে?
আমাৰ মা, ক'ত দেখালি? আমি চব এপল
অ ভাল পাইছে নে এতিয়া?
নাপায়, এইবোৰ ক'ত ভাল পায়।
ভাল নাপায় মানে কম হৈ থাকিবলৈ দৰৱ দিয়ে। উম। মোৰোহে কেতিয়াবা মানে মানে এই আৰু মাইগ্ৰেইনৰ পেচেণ্টটো ন খালী পেটত থাকিব নালাগে জানা।
হয় নেকি?
অ খালি পেটত থাকিলে গেছটো উঠি যায় মূৰত ধৰে ন।
বাৰে বেমাৰ হৈছে বহুত ডাঙৰ বেমাৰ হৈছে জীৱন মৃত্যু লগত যুঁজিছো। সেইবাৰে যি লাষ্ট ভক্তি দিছো মই সেৱা কৰিছো ভগৱান আৰু যাতে বেমাৰ নিদিয়ে।
অ এ বেমাৰ হলে বহুত কষ্ট এইপিনে পইচাৰো খষ্ট মানু্হটোটো কষ্ট
পইচাটো চাৰি পাঁচ লাখ টকা গৈছে এই মেট্ৰিকৰ টাইমত আৰু তাকো মই সেনেকে মেট্ৰিক দিছোঁ। সেইটো মই মানে কৈ পিনে ভাল পাও যে ইমান পেট কটা আছিলে তাৰ পিছত মই মেট্ৰিক দিছো ভাল লাগে ন পাছ কৰিছো ন। সেইটোয়ে কিছুমানে কলে ভাবে এই লেকচাৰ মাৰিছে নহয় অ মোৰ ভাল লাগে কৈ। কোনো পেচেন এনেকুৱা নাই মই যেনেকে দিছোঁ মেট্ৰিক।
অ চোৱাচোন বৰষুণতো নকমেই বানপানী হে হব জানানে।
হৈছে বহুত জেগাত।
খানা পাৰা দুুবি গৈছে বোলে।
উম আৰু এইয়া কি কয় সোণাপুৰৰ ফালে।
অ।
কি কৰি আছা, বহি আছা?
এনেই বহি আছো খিৰিকীৰ ওচৰত।
কোনটো জেগাত ট্ৰেন লাইনৰ চাইদে না ৰাস্তা?
এ আমাৰ যে ফিল্ড খন আছে সেইটো চাইডে।
অ' ট্ৰেন লাইনৰ ফালে নোলোৱা নেকি বেছি?
তাতে ওলাব পাৰো বৰষুণ দি আছে যে পানী পৰে।
অ'।
সেইকাৰণে।
মই কেতিয়াবা গলে চাই থাকো খিৰকিখন।
অ'।
ভাতে খোৱা হল তোমাৰ লগত কথা পাতি।
হা ও ভাত খাই আছিলা?
হৈ গ'ল ভাত খোৱা টাইম নালাগে।
চবে খালে?
এ আমাৰ বাবাটো আৰু এই দুনীয়াতে নাই।
অ' মা হতে খালে উম। তোমাৰ দাদা গ'ল নেকি?
গল-গল।
কেতিয়া আহিব আৰু?
তাৰ একো ঠিক নাই মন গলে আহে মন গলে যায়।
চুতি কেনে এনে দিয়ে নে?
মানে কি হয় জংঘলত থাকিলে মাহত একসপ্তাহকে ছুটি দিয়ে। চবকে চাৰ্কল মানে এইটো চাৰ্কল টাইপৰ হয় আৰু আজি ইয়াৰ কালি হিয়াৰ তেনেকে। ও ৱাই বহুত বৰষুণ দিছে।
সেইটোৱে।
মা বানপানী হব, ও মা ।
তানে
ভালেই হৈছে কালি আমাৰ ইন্টাৰ্নছিপ নাই না।
অ' কালি চানদে ন?
অ' চানদে ইজ আ ফাঁদে।